হেল্ল'।
অঁ, ক,
কি কৰি আছা?
এ টিভিটোৰ কিবা কাম কৰি আছো। কচোন?
অঁ, মই আজি এটা কথা ভাবি আছিলোঁ ৰ।
কি কথা।
মই যি কেইদিনমান আগতে শ্বিলঙৰ পৰা ফুৰি আহলো তাৰে মানে ফটো চটো বিলাক চাই মনত পৰিল আৰু।
অঁ, শ্বিলং গৈছিলি
অঁ গৈছিলো।
অঁ। কাৰ লগত?
আমাৰ ঘৰৰে সকলো পৰিয়ালৰ লগত মিলি কিনে সেনেকে গলো আৰু। যোৱা বছৰ আছে।
কত, কত গেলি কত, কত গেলি?
প্ৰথমতে উ আমিতো গুৱাহাটীৰ পৰা ৰাতিপুৱাই গৈছিলো যাওঁতে। নকে আহ ফুৰিলো আৰু তাতে যিমান যি জাগা আছে শ্বিলঙৰ ডাউকি, বৰাপানী তাৰপিছত বহুত আৰু কিবা কিবি।
অ এইটো কৈছা শ্বিলং গৈছিলি
হা।
শ্বিলং পিক।
অঁ।
শ্বিলং পীঠ বহুত ধুনীয়া জেগা মই গৈছো তাতে। অঁ গোটেই শ্বিলঙৰ ভিউটো পায়। অ শ্বিলঙৰ গোটেই ভিউটো পাই তাতে পৰা।
অঁ মই সেইত, গলো আৰু বাত। প্ৰথমতে তোৰ প্ৰথম দিনা যায়। কিনে উকিযাম যে। উকিয়াম তাই লৈ গলো উকিয়াম হ্ৰদত তাৰ পিছত সেই দেখিব কাৰণে ইমান ধুনীয়া মানে জেগা খিনি তাৰ চাবৰ কাৰণে আৰু। পোৰা। বহুত পানী আছে। চাৰিওফালে পাহাৰ মানে বহুত ধুনীয়া দৃশ্য আৰু।
অ জানো জানো মজা লাগে তাতে শ্বিলঙত আৰু এইটো ইপিনে এলিফেণ্ট ফলচটো। এলিফেণ্ট ফলচটো চেৰাপুঞ্জিত। চেৰাপুঞ্জিত গৈছিলি?
অঁ গৈছিলোঁ।
চেৰাপুঞ্জী যে কিমান মজা মজা জেগা আছে।
আছে বহুত ধুনীয়া ধুনীয়া জেগা আছে তাতে
আছে সটো কি বুলি কয় এইটো নাম পাহৰি গলো কি বুলি চেভেন চিটাৰ হল ইক পাৰ্ক তাত যি গুহাওঁ আছে যে অঁ
অঁ দেখিছো
গুৱাহাটীত গৈছিলি তাতে গুহাঁ আছে যে শিলৰ
গেছিলো গৈছিলো চবতে গৈছো বহুত ধুনীয়া ধুনীয়া জাগা আছে যাই ন
সেইটোৱেইতো
আৰু তাতে ঘুৰিব কাৰণে অঁ যাওঁতে প্ৰায় তিনি ঘন্টা
অঁ ৰাস্তাত একোতো জাম তাম হোৱা নাছিলে
নাই যাওঁতে একো দিগদাৰ পৰা নাই ৰাতি কৈ গৈছিলো গুৱাহাটীৰ পৰা বহুত ধুনীয়া পৰিৱেশৰ মাজত চাই চাই গৈছিলো আৰু
অঁ তাতে যে আছলি ন গুচি আহিছাঁ
আছো তিন দিনৰ কাৰণে আছিলো তাতে হোটেল লৈ কিনে ধুনীয়া আছো তিনদিন আৰু বহুত ধুনীয়া পৰিৱেশ আৰু চাফ চিকুণ আৰু একো অসুবিধা হোৱা নাই বেলেগ আৰু বতৰটো বহুত ধুনীয়া ঠাণ্ডা আছিল আৰু অলপ অলপ বৰষুণ দিছিলো আৰু
তাৰ তাৰপিছত ক'ত গৈছা
তাৰ পিছত আৰু এই পুলিচ বজাৰ তাতে গৈছিলো বিভিন্ন তাত সামগ্ৰী আছে কাপোৰ তাৰপিছত খাদ্য এ বহুত বস্তু আছে চিলাৰ তই যি যি যেনেকুৱা টাইপৰ যি বস্তু বিচাৰে তাতে চব আছে খালি দামটো অলপ বেছি আৰু তাতে
অ ফটোও চাইছিলি না তাতে
আহ নুঠাম নেকি আৰু ইমান ধুনীয়া জেগা চব ধুনীয়া এক তম লাইট লুমৰ ফালে বেছি ধুনীয়া।
আৰু তাৰ লোকেল মানুহবোৰ।
ভাল ভাল মানে, অসমীয়া মানুহতো নহয় কিন্তু। ভাল আৰু বেলেগ জাতি যদিও। আৰু মানে চব কথা যেতো হে ভালকে হয়। কৰে আৰু এইবিলাক।
অ, আৰু ইপিনে কি বুলি কয় এইটো? তাৰে। কেনেকুৱা আছে বতৰ?
বতৰ ধুনীয়া বৰষুণ দি আছিলে অলপ পাতল পাতল কে বহুত। ধুনীয়া আৰাম আছিল আৰু, বেছি ৰ'দ দিয়া নাই।
ত তাতে স্থানীয় খাদ্য খাইছা?
খাইছো কিবা কিবি পাই, বহুত কিবা কিবি তথাপিও যি। যিখিনি পাৰো সেইখিনি খাইছো আৰু।
শ্বিলঙৰ বজাৰ বিলাক কেনেকা লাগছে?
ত, ভালেই তই মানে বেলেগ বেলেগ বস্তু পাই আৰু তাতে আৰু হস্তশিল্পৰ সামগ্ৰী। হাতেদি বনোৱা সেইবিলাক বিভিন্ন ধৰণৰ বস্তু পায় আৰু তাত। তাতে। তই‌ যি ল'ব খুজা তাতে পাবি‌ আৰু।
কিবা কিবা স্পেচিয়েল বস্তু কিনিছা নে না একো কিনাই নাই?
কিঞ্চু এই হাতেত। বনুৱাই কিবা বাহৰ সেনেকুৱা টাইপ। টাইপৰ কিনিছিলো আৰু।
অঁ। শ্বিলংত আৰু কি কি জেগাত ঘুৰছা?
বহুত বেলেগ বেলেগ জাগাতে তাতে ফুৰিছো, আৰু মোৰ চবতকে ভাল লাগিছিল লাইটলুমৰ তাতে মানে একদম তই থিয় হৈ থাকিলি মেঘৰ মাজত থিয় হৈ থকা যেন অনুভৱ হয় আৰু।
অঁ।
বহুত ধুনীয়া, আৰু তাতে মানে বেছি বেছি মানে কি গৰম নাই আৰু তাতে।
তাত কেইদিন আছিলা?
তাত মই প্ৰায় তিনিদিন মান আছিলো আৰু, সেই সময়খিনিত বহুত ঠাই ঘূৰি ফুৰি চালো তিনি দিনতে।
তিনিদিন যথেষ্ট আছিল ন? তিনিদিন।
যথেষ্ট নাছিল। নাছিল আৰু যাব মন আছে সেইকাৰণে এইবাৰ গলে কেইদিনমান বেছিকে থাকিব লাগিব আৰু।
অহ। অই এইটো উম তাৰে ফুৰাৰ সময়ত কিবা এ একো অসুবিধাটো হোৱা নাই? চেল
নাই নাই বেলেগ একো অসুবিধা হোৱা নাই কেৱল বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছিল ত তথাপিওঁ ইমান প্ৰব্লেম নাই আৰু। ত ঘ আৰামত ঘূৰি ঘুৰি চাব পাৰা আৰু চব ইমান বৰষুণ দিয়া নাই।
অ তাৰে ভ্ৰমণত কিবা স্মৰণীয় কাহিনী কিবা আছে নে মনত।
আহ তোৰ সেই শ্বিলঙৰ যোনটো তো তাৰে ওপৰত। অ থিয় হয় তাতে মানে মেঘৰ যিটো দৃশ্য মানে গধূলি। টাইমত অলপ সেইখিনি দৃশ্য মানে বহুত ধুনীয়া আৰু তই উকিয়াম হ্ৰদটো যে আছে। উমিয়াম হ্ৰদ নেকি অ সেইটোৰ ৰাসত মানে- উপভোগ কৰা মুহুৰ্তো মোৰ বাবে চবত মানে ভাল লগা আৰু চবতকে বেছি।
তাত গৈ কি কি কৰিলা?
তাত মই চবতকে বেছি তো সেই- ফু চব জাগাত ফুৰিলোঁ আৰু ফটো উঠিলোঁ ।আৰু তাৰে থলুৱা খাদ্য সেইবিলাক খালোঁ ।আৰু তাৰে যোনটো সেইটোৰ ড্ৰেছ আছে সিহঁতৰ। জাতীয় ডে কাপোৰযোৰ যে সেই সেইও পিন্ধিছে ছিলো কিন্তু অলপ কিবা পইচা দিব লাগে বাৰু তথাপিও ভাল লাগে আৰু খাচী খাচী ড্ৰেছ বুলি কয় নেকি এইযোৰ।
অ অ খাছি ড্ৰেছ।
সেইযোৰ মানে তেওঁলোকে আমাক পিন্ধাই দিয়ে আৰু ভাল লাগে। নহ
অ ফটো দিছে নে ড্ৰেছ পিন্ধি কিনে।
অহ উঠিছো বহুত উঠছো।
অহ
জাগাবোৰ মানে চবতোৰ উম চব ভাল লগা জাগা। এইটো এনেকুৱা জাগা নাই যে কৰ'ৰবাত ফটো নুথাকে থাকিব পাৰিম। চবতে মানে ফটো উঠা জাগা ধুনীয়া আৰু তোৰ মানে একদম শান্ত পৰিৱেশ ।মনটো তোৰ ভাল লাগে সেইবিলাক জাগাত তই পাৰিলে যাবি আৰু এইবাৰ বাৰ যদি।
হোটেলৰ সা- সুবিধাবোৰ কেনেকুৱা হোটেলত থাকি থাকাবোৰ কেনেকুৱা চাইজ। বিছনা বাথৰুম তথৰুম কেনেকুৱা এইবিলাক?
উম ভাল ভাল চাফ অ তোৰ জাগাবোৰ চব মানে চাফা আৰু আৰু সিমান এটা মানে যান্ত্ৰিকতাৰ সিমান পৰিৱেশ নাই। আৰু তোৰ ধুনীয়া একদম শান্ত পৰিৱেশ। হোটেলৰ কাষতো আৰু হোটেলৰ পৰাইতো চব মনোমোহা দৃশ্যও মানে উপভোগ। কৰিব পাৰা হোটেলত থাকিও যিমান দিন সেই বিচাৰে আৰু।
যোৱাতে কি হেদি গৈছা।
আমি ইয়াতে যাওঁতে আহ আমাৰ নিজৰে গাড়ী লৈ গৈছিলোঁ চব ফেমেলি গৈছোঁ যাতে।
অ
খুব ভাল লাগিল আৰু ৰাস্তা দি গ'লে তোৰ চাৰিওফালে মানে ৰাস্তাৰ চাৰিওকাষে গছে আৰু ত সেইবিলাক চব উপভোগ কৰি যাব পাৰা চব। ভাল লাগে
অ
উম
আৰু তোমাৰ অভিজ্ঞ অভিজ্ঞতাবোৰ শুনি শ্বিলংলৈ যাব মোৰো মন গৈছে।
অ যাবা যাবা এইবাৰ তুমি নিশ্চয় যাবা আৰু যদি মই যাওঁ মোৰো যাব ইচ্ছা আছে আৰু যিহেতু আৰু থাকিব মন আছিল কেইদিনমান ত গলে মই তোক কম তই যাবি মোৰ লগতে একেলগে যাম
অ আৰু এইটো এইপিনে কি বুলি কয় এইটো প্ৰথম দিনা ক'লৈ গৈছা তুমি তিনিদিন আছিলা ন তে প্ৰথম
প্ৰথম দিনা সেই উমিয়াম লেক বুলি যে ক'লো তাতে গৈছিলো বহুত ধুনীয়া ইটো পৰিৱেশ হ্ৰদ এটা আছে আৰু তোমাৰ গধূলি সময়ত তাতে উপভোগ কৰি দৃশ্য বহুত ভাল লাগে আৰু সূৰ্য যেতিয়া অস্ত হয়
অ আৰু ইপিনে কি বুলি কয় এইটো । দ্বিতীয় দিনা কত গলা
দ্বিতীয় দিনা গ'লো তোমাৰ সেই দাউকি যে দাউকি সেই সেইফালে ফুৰিলো । তাতে এটা তাত তেতেও এটা হ্ৰদ আছে তাতে তুমি ব'টিং কৰিব পাৰা নিজৰ ইচ্ছা মতে আৰু চাৰি আৰু এটা গুহা আৰু তাৰে পৰা তোমাৰ তাতে এটা তাং ঘৰ টাইপৰ কিবা আছে ত মই উঠি চাইছিলো আৰু চবত মানে চাৰিও পালে তোমাৰ দেখা উপায় কৰছ ৰংখন ভাল লাগিলে ।
শ্বিলং জেগাতটো শুনা মতে বহুত ধুনীয়া আৰু চ ন ধুনিয়াওটো
ঠাণ্ডা আৰু তাতে মানে গৰম নাইে অলপো ত স ঠাণ্ডাই আৰু অলপ অলপ বৰ গন পলাই থাকে খালি এটা অসুবিধা আৰু তাতে গ'লে ছাতিটো মানে লৈ যাবই লাগিব আৰু মানে বৰষু নাই দিয়েই কাৰণেই
অ হয় নকি ।
উম
তোমাৰ অভিজ্ঞতাাবোৰ শুনি ভাল লাগিল আৰু এনেকা মানে মই গলে সহায় হব এইবোৰত মানে আৰুব যদি যাওঁ মই তেতিয়া মোৰ কত থাকিলে ভাল হব তোমাৰ শুনি আইডিয়াত ল'ব পাৰিছো
হয় হয় অ এইবাৰ গ'লে । নিশ্চয় তোমাক ক'ম আৰু আমি যাম যদি কিনে হ'ব ।
থেংক ইউ তোমাৰ অভিজ্ঞতাাবোৰ শুনি ভাল লাগিল
অ মোৰো ভাল লাগিল মোৰ স্মৃতিবোৰ পুনৰ স্মৰণ কৰি আশা কৰো তুমিও এদিন শ্বিলং ভ্ৰমণ কৰি একে ধৰণৰ সুন্দৰ অভিজ্ঞতা লাভ কৰিবা মোৰ দৰে
অহ
দিয়া আজিলে হ'ব। পিছত আৰু কথা পাতিম এদিন।
অ দিয়া অহ দিয়া।